শুনি আছা না বন্ধু?
অ', অ', শুনি আছোঁ।
অ', কি কৰি আছিলা বোলো?
এই ঘৰতে আছোঁ ৰবা অলপ আগত ভাত খাই উঠিলো মই মানে আ। ঠাইলৈ গৈছিলোঁ আজি, বিশেষ এটা কামত আহি পালোঁ। আহি এতিয়া ভাত খাই উঠিলোঁ আজি দেৰিয়ে হ'ল ভাত খোৱা।
অ', অ', খালোঁ দিয়া। খালোঁ এই তাকেই আৰু। অলপ ভাত খাওঁতে দেৰি হৈ চাগে ন'?
অ', দেৰি মানে এনেই দুটামান বজাত প্ৰায় খোৱা হয়ে। ঘৰত থাকিলে কিন্তু আজি মানে এফালে ওলাই গ'লো। সেইকাৰণে আজি অলপ। পলম হ'ল দেৰি হৈ গ'লে আজি।
অঁ এই কাৰণে মানে।
অ'।
অ' অ' ঠিকে আছে। অ' বাকী সেই আৰু খবৰ খাতি সুধিলো কেনেকুৱা খবৰ হৈ আছে বোলো তোৰ সেইকেইদিন?
অ' কেইদিন ভালো নহয়। বেয়া নহয় বাৰু মাজতে আৰু আছোঁ, এই গৰমো পৰি আছে নহয় বহুত।
অ' নিশ্চয় ইমান।
হয় গাটো বৰা এটা ঠিক নহয়।
অ'।
অলপ জ্বৰ জ্বৰ ভাৱ হৈছে।
হয় নেকি? অ' জ্বৰ হোৱা কাৰণে মানে সেই মানে। ভাল আহাৰ খাই থাকিব লাগিব আৰু মানে ফল মূল আদি।।
অ' তাকেই।
ক'ল তাকে, আৰু সেই আৰু মানে এই এইখিনি গৰমত জ্বৰ হ'লে বৰ দিগদাৰ দিয়া।
অ' এইকেইদিন ইমান গৰম পৰিছে নহয়, মানুহ দেখোন থকা দিগদাৰ হৈ গৈছে। কাম কৰাবৈ নোৱাৰি।
অ' সেইটো মানে সেইদিনাখন দেখিলো সাত্ৰিশ ডিগ্ৰীলৈ মানে ইমান গৈছিল। মানে যোৱা দেওবাৰ। মানে শনিবাৰ আছিলে নেকি?
হয় হয়।
অ' ইমান গৰমত সঁচাকে মানে কাম কৰিব ইচ্ছাই নহয়। আৰু মানে কাৰেণ্ট গুচি যায় বাৰে বাৰে।
অ' এতিয়া গাঁও বিলাকটো প্ৰায় কাৰেণ্ট না থাকেই বোলে, মই শুনা মতে আমাৰ গাঁৱত। কাৰেণ্টৰ ম বহুত মানে কাৰেণ্টৰ লুকা-ভাকু গতিকে বহুত সমস্য স্যা মানে থকাটো।
অ' অ' মই অ' যোৱাবাৰ মামাহঁতৰ তাত যাওঁতে মানে মামাহঁতৰ তাত যাওঁতে। মানে মই এই ৰাতি কাৰেণ্ট গৈছিল, মানে গৰমত মানে তথাপি তেতিয়া মানে বহুত কষ্ট পাইছিলো আৰু মই।
অ' তাকেইতো।
ইমান গৰমত তাকেতো নোৱাৰি। মানে ঠাণ্ডা দিনতহে গাঁৱত যোৱাত টো ভাল আৰু।
উম, কাৰেণ্টটো মানে প্ৰায় যায়ে থাকে নহয়?
হয় হয়, ইমান কাৰেণ্ট যায় তাকেতো। আৰু এই ৰ'বা! বাকী গৰম বন্ধত ক'তো মানে এনে ফৰিব ফুৰি যোৱা নেকি মানে।
অ' এইবাৰ গৰম বন্ধত মই এদিনে মানে অকমান গৈছো। ছিলো এই মানে মোৰ বন্ধুজনৰ লগত শ্বিলঙৰ ফালে। তাৰপাছত মানে ইমান নহ তাত গৰম পৰিল গতিকে ক'তো ওলাই যাব ইচ্ছা নোযোৱা হৈ গৈছে, তুমি ক'ৰবাত গৈছিলা নেকি?
নাই নাই, মই তাকেতো মানে যাম বুলি ভাবি আছো শ্বিলঙৰ ফালে, কিন্তু সেই আৰু সময় সুবিধা মিলাব পৰা নাই ৰবা।
অ' তাকেইতো, অকমান মানে গৰমটো কমক। তেতিয়া যায়, ভাল পা গৈ ভাল পাবা।
অ' এইটো শ্বিলংৰ ফালে মানে তুমি কোনফালে গৈছিলা?
শ্বিলং মই একেবাৰে ভিতৰলৈ যোৱা নাই। মই তোমাৰ বৰাপানী লেক লৈকে গৈছিলো।
অ' বৰাপানী লৈ গৈছিলো, অ' তাত জেগাবিলাক কেনেকুৱা ভালনে?
অ' ঠাইবোৰ বৰ ধুনীয়া, মানে একেবাৰে তোমাৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। গছ-বন, পাহাৰ চাৰিওফালে মানে ধুনীয়া সেউজীয়া সেউজীয়া একেবাৰে। পৰিৱেশ মানে তোমাৰ মন প্ৰাণ একেবাৰে মানে তোমাৰ ভাল হৈ লাগি যাব তোমাৰ মনটো, ইমানেই ধুনীয়া শান্ত পৰিৱেশ।
অ' তাতে মানে এই মানুহবিলাকো ভাল চাগে।
হয় হয়, মানে তাতে ধু-ধুনীয়াকৈ এই সৰু সৰু দোকান পোহাৰ বিলাক পাবা তুমি। মানে টেঙা, ফল, বগৰী এনেকুৱা ধৰণৰ। খাদ্যবিলাক তুমি পেকেটত তেওঁলোকে কৰি থৈ দিয়ে, সেইবোৰ তুমি খাব পাৰা। খাই লৈ তুমি তাৰে প্ৰকৃতিক প্ৰাকৃতিক দিশ দৃশ্যবোৰ ভোগ কৰিব পাৰা, খুব ধুনীয়া লাগে মানে গৈ। অ'!
আৰু তাতে মই শুনিছিলোঁ এই ড্ৰেগন ফ্ৰুদ বিলাক মানে বহুত পোৱা যায় বোলে খাইছিলা নেকি তাতে?
অ' হয় হয় ড্ৰেগেন ফ্ৰুদ দেখিছিলো বাৰু কিন্তু ড্ৰেগেন ফ্ৰুদ খোৱা নহ'ল। এই হেৰি আনাৰসটো মানে পিচ পিচ কৰি ধুনীয়াকৈ তাতে চাট মছলা এনেকুৱাকৈ সানি দি মানে পেকেট কৰি থৈ দিয়ে সেইবোৰত মানে সলা এডাল এডাল দিয়ে তেনেকৈ মানে খাব লাগে, খুব ভাল লাগে কিন্তু সেইটো দেই।
সঁচাকে মানে সেইয়েতো মানে এনেকে খাই পেলাই বিৰাট ভাল লাগে আৰু ঠাণ্ডা মানে
অ', অ' আৰু তাৰে যিটো মানে ত প্ৰাকৃতিক দৃশ্য সেইটো দৃশ্য উপভোগ কৰি সেই খাদ্য খোৱাৰ মজাই বেলেগ মানে।
অ'।
আমি যাম দিয়া আৰু এদিন।
অ'। হয় তাকে মানে মই যাম বুলি ভাবি আছিলোঁ মানে লগ বন্ধুৰ লগো পোৱাও নাছিলো বাৰু। মানে অকলে অকলে যাবৰ কাৰণে মানে ইমানটা ভালো নালাগে বা চিনিও নাপাওঁ তেনেকে।
সেই আছে নহয় সেইখনত ধুনীয়াকৈ মানে পাঁচশ মান টকাৰ তেল ভৰাই ললে হৈ যাব ধুনীয়াকৈ গৈ আহিব পাৰিম। হয় হয়। বেছি ভিতৰলৈ যোৱা নাছিলো মানে নতুন আছিলোতো মই তেতিয়াতো মই মই লাইচেন্ঞ্চ নবনোৱাকে গুচি গৈছিলো। ভয়ে ভয়ে তথাপিও বাৰু আহ, তাৰে মেঘালয় পুলিচে মোক খালি সুধিছে যে মই মানে নতুন বাইক লৈ গৈছিলো তো। অ' বাইকখন কিমান দাম কি কথা তেওঁলোকৰ দেখি ভাল লাগিছিল সেয়া সুধিছিল মোৰ আজিও মনত আছে। উম। তোমাৰটো লাইচেঞ্চ আছেই?
অ' আছে আছে।
তেতিয়াহ'লেতো কোনো মানে সমস্যাই নাই তোমাৰ লগত যোৱাত।
অ' বৰ বিশেষ সমস্যা নাই কিন্তু সেই আৰু মানে বহুত দূৰৰলৈকে সেনেকে বাইক চলাই বা সেনেকোৱা পোৱা নাই কিন্তু মই।
অ', অ' নাই তোমাৰ থাকিলে কথা নাই মোৰ মানে ধৰা মই চলালো
হয় হয়। অ' মিলাই মেলি চলাব পাৰি তাকেটো। বেছি। অ' ঠিকে আছে সেই আৰু
তোমাৰ এনে কোন ঠাই ফুৰিব মানে মন আছে?
হয়। বৰ যাব মন আছে ৰবা লাডাখ সেনেকুৱা জাগা বিলাকত মানে ভাল ভাল জাগা তা মানে যাব বিৰাট মান।
হয় হয়। লাডাখলৈ হিমালয়ন এখন লৈ
অ', অ' মানে সেই দূৰৰ জেগাত মানে গ'লে চাগে এই হিমালয়ানৰ নিচিনাই মানে ওখ ওখ বাইক বোৰ লোৱা, ল'ব লাগে চাগে ন?
অ' তাকেইতো অ' সেইখন মানে একেবাৰে
হয় এডভেঞ্চাৰ বাইক বুলি কয়। আজিকালি বহুত মানে দেখো কিন্তু মই।
হয় হয়।
অ' বিৰাট জনাজাত হৈছে এইবিলাক বাইক তাকেতো। নামো বহুত পৰে কিন্তু এইবিলাক।
হিমালয়নখন তিনি লাখ মানৰ তিন লাখ বিশ পচিশৰ মানৰ আ মানী হয় নেকি চাৰে তিন লাখ মান।
হয়, হয়, হয় ইমান মানে বেছি দাম হৈ যায় নহ?
তুমিও হিমালয়ান ল'বা নেকি? তুমিও এখন ৰয়েল
নাই, নাই মই হিমালয়ন নহয় বাৰু ইমান মানে ওখ নহয় বাৰু মই। কিন্তু সেই আৰু তাৰে এনেকুৱা মানে ৰয়েল এনফিল্ড সেনেকুৱাই তোমাৰ নিচিনাও এখন ল'ব পাৰোঁ মই তেনেকুৱা, এখন।
কেইটামান মানে কালাৰ ওলাইছে দেই।
অ ৰখালা ওলাইছে নহ? অ, তেনেকে পইচা অলপ চাওঁ ৰ'বা। মানে এনেকে
অ, অ। হৈ যাব দিয়া তুমি এতিয়া নতুন কাম এটাও হাতত লৈছা নহয় এইটো ভালদৰে কৰি গৈ থাকা। অ মানে তোমাৰ এমাহ মানত তোমাৰ হৈ যাব মানে ডাউন পেমেন্ট এটা দি। লৈ আহিব পাৰিবা আৰু বঢ়িয়াকে।
অ এইটোৱেতো মানে এই ভাবি আছোঁ ৰ'বা অ চাওঁ আৰু কি কি সময় পাওঁ মই।
হয়, হয়।
উম আৰু এই আৰু মানে তুমি যেতিয়া শ্বিলঙত গৈছিলা?
হয়।
মানে পৰিষ্কাৰ মানে, আমাৰ ইয়াত
অ হয়, হয় পুলিচ। কথা সোধোতে মোক ঘপককৈ হ'বকৈ মনত পৰিল, মানে শ্বিলঙত শুনা মতে মই যোৱা নাই বাৰু এনেকুৱা এখন গাওঁ আছে বোলে। এ মানে আ-আমাৰ এ-এছিয়াৰ ভিতৰতে পৰিষ্কাৰ গাওঁ হৈছ হিচাপে মানে স্বীকৃতি পাইছে।
হয় নেকি?
হয়, হয় গতিকে।
সেই গাঁওখনলৈ যোৱাৰ মোৰ মানে খুব এটা ইচ্ছা আছে তাত বোলে গাওঁখনৰ মানে। লোকসকলে এটা মানে আহ নিয়ম কৰি থৈছে যে, কোনোবাই কোনো যাতে মানে বস বয় বস্তু মানে য'তে ত'তে পেলাব সকলো বাহ এ ধুনীয়াকৈ বাঁহেৰে ডাষ্টবিন বনাই।
হয় নেকি?
তোমাৰ অলপ হৰণ চৰণ বাজে, অকণমান শান্ত জেগাত আহি লোৱা তুমি।
তাত যাব লাগিব ৰ'বা ।
ডাষ্টবিন ধুনীয়াকৈ বনাই মানে তাতে বয় বস্তুবোৰ পেলায় আৰু। যদি কোনোবাই ধৰা য'তে ত'তে পেলাই ঠাইত সেই গাঁওখনত মানে। জৰিমনাও মানে ফাইন বিহাৰ এনেকুৱা নিয়ম কৰি দিছে গতিকে এইটো ভাল কথা হয় নে?
অ' সঁচাইসঁচাই ভাল, ভাল এনেকুৱা, এনেকুৱা বিলাক কৰিব লাগে কিন্তু। এতিয়া আমাৰ মানে জাগাবিলাক চাফা হৈ থাকিব।
হয়, হয় তাকেইতো মানে পৰিষ্কাৰ ঠাইত থাক ভালেই লাগে।
অ আমাৰ ইয়াত মানে ওচৰত মানে ই ইমান মানে জাৱৰ জোথৰ এটা মানে এনেকুৱা হৈ গৈছে মানে। এশ মিটাৰলৈকেও দীঘল মানে এনেকুৱা জাবৰ মানে গোন্ধ পাই আছে, গোন্ধ বোৰ যায় আৰু।
অ' অ' হয়, হয়।
মানে এই চাৰিআলিটো নাপাওঁতে বাৰু।
হয় হয়।
এনেকুৱা এনেকুৱা জাগাত মানে থাকে আৰু।
অ' অ' হয় দিয়া, মই মানে সমস্যা আজিকালি মানে এই মানুহ বিলাকে, মানে বৰ জাবৰ জো তাৰ পিছত য'তে ত'তে পেলাই, লেতেৰা দুৰ্গন্ধ ওলায়, মানে পৰিষ্কাৰ পৰিৱেশত থাকিহে মানুহ ভাল পায় হয় নাই, গোটেই মেঘালয় সেই গাওঁখনৰ পৰা আমি মানে বহুতখিনি শিকিব লাগে, হয় নে?
হয় হয় হয়। সেয়ে মহিলাৰ পৰা বহুত শিকিব মানে আছে, কিন্তু বহুত বাকী আছে আমাৰ শিকিব কাৰণে।
অ' অ' তাকেইতো। আমি অ কি কয়, আ আ অহা ছে ছেপ্টেম্বৰমান মাহত ঠাণ্ডা পৰিবতো, তেতিয়া আমি যোৱাৰ আমি ভাবিম দিয়া, প্লেন কৰিম নে কি?
অ নিশ্চয় নিশ্চয় তাকেতো, মানে এনেকুৱা যাব যাব পাৰিলে বহুত ভাল বাৰু।
আ ৰাতিপুৱাই যাম, নে থকাকে যাবা নে, এনে ঘূৰি অহাকে যাবা?
অ চাওঁ দিয়াচোন কি কি হয়, মানে ৰাতিপুৱাতো ওলাই যোৱাত যাম বাৰু মানে বহুত ৰাতি হলে, তোৰ তাতে অলপ থাকিব লাগিব।
হয় হয় হয়।
অ বহুত ৰাতি আৰু গাড়ী চলোৱাটো সেই আৰু।
উম'উম' উম' ভালদৰে মানে এদিন থাকি লৈ ঘুৰা ফুৰা কৰি, পাছদিনা দিনটো। ফুৰি মানে আবেলিলৈ গুচি আহিলে, তোমাৰ ধৰা কিমান দুই তিনি ঘণ্টা মানত তুমি গুৱাহাটী পাই যাবা।
অ সেনেকুৱাই।
উম' উম'।
অ।
শ্বিলং পুলিচ বজাৰ বুলি এখন আছে ন, পুলিচ বজাৰ।
অ' অ' শুনিছো, শুনিছো।
অ এয়া মানে একেবাৰে ফেমাচ আৰু।
ঠিকে, ঠিকে, হয়, হয় অ' বিৰাট খবৰ কিন্তু তাইৰ বিষয়ে।
উম'
উম' এৰ।
অ।
ঠিক আছে দিয়া, তেনেহ'লে।
অ' ভাল লাগিল আজি আলোচনা কৰি, এতিয়া এই বিষয়ে। হয়, হয়, দিয়া ঠিক আছে, ধন্যবাদ।